নমস্কাৰ
শুনিছে নহয়।
শুনিছো
আপুনি যদি ফ্ৰী আছে মই এটা বিষয় লৈ আপোনাৰ ওচৰত। আহিছো যত নেকি আমি অকমান আলোচনা কৰিব পাৰিম নেকি?
হয় পাৰিম মই এতিয়া এনেই আছো ফ্ৰী আছো মোৰ হাতত বহু মানে সময় আছে।
তেতিয়াহ'লে আমি এই থলুৱা খাদ্যৰ ওপৰত, থলুৱা খাদ্য আপুনি বুজি পাইছে?
হয় ট্ৰেডিশনেল ফুড।
টেড টেড ট্ৰেডিছনেল এই থলুৱা খাদ্যৰ ওপৰত আমাৰ সমাজত কেনে ধৰণৰ আজিকালি অৱলম্বন কৰিছে বা কেনে ধৰণৰ থলুৱা খাদ্য মানুহ বিলাকে খাই আছে বা বনাই আছে, তাৰ ওপৰত আপুনি অকমান মোক বহলাই কব নেকি?
আহ থলুৱা কি কৈছিলে?
থলুৱা খাদ্য।
অঁ খাদ্য মেইনচ ট্ৰেডিচনেল ফুড।
অ অ।
অ এইটো আমি চবজি হিচাপে চাব গেলে আমাৰ যে বড় জনগোষ্ঠীৰ থলুৱা খাদ্য সেইবিলাক আহ চবাই খাৰেই ন, তাৰপিছত এইটো চবাই এইটো কি কৈছিলে অ খাৰ লগত যে কাই অ খাই অ মাটি, এইটো কি কয় মাটি দালি মাটি দালি আৰু খাৰ সেইটোৰ লগত মানে আমি মাছেদি খাব পাৰো গাহৰি দি খাব পাৰো তাৰপিছত সেইটো স্পেচিয়েল মিলোৱাটো হ'ল কি কয় সেইটো মুৰ্গী আহ মুৰ্গীৰ লগত মানে বেছিকে মিলাই, আৰু এইটো বেম্বু চুট এইটোৰ লগত পিঠাগুৰি হয় ন এইবোৰ আমাৰ থলুৱা মানে খাদ্য হয় আৰু ইয়াৰ পিছত মৰাপাট, মৰাপাট আৰু গাহৰি মাংস। খাৰদি খাওঁ আৰু মানে এই ঠাণ্ডা বতৰত যে আমি পাওঁ এই লাই শাক লফা শাক, সেইবোৰ শাক বিলাক পাওঁ আৰু লফা শাক তো আমি মানে এই আ ফুতুৱা শাকেদি মিলুৱাই সেইটো খাৰ দি এ চবজি হয় যাৰ আমি খাৰ চবজি বুলি কয় সেইটো আমাৰ আহ ট্ৰেডিচনেল ফুড আৰু খাদ্য সেইবিলাক
ঠিক আছে অ।
এটা বিশষ বস্তুটো পাহৰি গলো, শামুক আৰু মা টি দালি এইটো আটো বেষ্ট, খায় দি খোৱা হয়, আমাৰ মানে এইটো থলুৱা ৱা, খাদ্য কলে মানে আমাৰ বেছিভাগ মানে খাৰেদি খোৱা যায় হয়না খাৰেদি মানে খোৱা হয় আমাৰ।
উম, তাৰ মানে আ পুনি ক'ব খুজিছে যে আমি থলুৱা খাদ্য বুলি ক'লে থলুৱা খাদ্যক কলে যত নেকি আমি কেমিকেল ব্যৱহাৰ নক কৰাকে যিখিনি আমি তৈয়াৰ কৰোঁ ঠিক আছে অ। গতিকে এই থলুৱা খাদ্যৰ ওপৰত আমি হয়তো আজিৰ যুগৰ মানুহ মানুহে বহু হুতৰে আজি জ্ঞান নাই আহ জ্ঞান নাই বুলিয়ে ক'ব লাগিব।
জ্ঞান মানে থাকে সেইয়াও থাকিলোঁ মানে চিষ্টেম বনোৱা জিনটো চিষ্টেম সেইটো বেলেগ ধ ৰণৰ বনোৱা হয় আজিকালি হয়। সেই টোই আৰু বেলেগ এ একো বিশষ নহয় সেইটো বনোৱা চিছ কিছুমান বাদ দি বেলেগ বেলেগ ষ্টতাইলত বনুৱা হয়। অলপ আহ বিশ্লেষণটো আমি পাই যাওঁ।
আচ্ছা গতিকে থলুৱা খাদ্যয়ৰ ওপৰত বহুতৰে বহুত জ্ঞান থাকে আৰু হয়তো তাহানিৰ। আমাৰ আজো ককা বা আইতা সকলৰ যিখিনি সময়ত। আমি থলুৱা খাদ্য খাইছিলো সেই থলুৱা খাদ্য বিলাক আজি বিলুপ্ত হব ধৰিছে যাৰ কাৰণত। আম বিলাকে কি কৰিছে এ থলুৱা খাদ্য। বনোৱাৰ যিখিনি প্ৰচেষ্টা বা যিখিনি নিয়ম নীতি সেই নিয়ম নীতি খিনি হয়তো বহুত মানুহে আজি পাহৰিবলৈ আৰম্ভ কৰিছে মই জনাত থলুৱা খাদ্যা বুলি ক'লে আগৰ দিনৰ মানুহে এ আমাৰ বাঁহ গাজুলী যিটো বাঁ বাঁহৰ বাঁহত কুমলীয়াকে ওলাই। বা গাজ বা গাজ। বাঁহ গাজ সেইখিনি আনি পেলাই এ যেনেকে সৰু সৰুকে কাটি ভৈয়ামত ভৰাই থৈ বহুত দিনৰ পাছত তেনেকুৱাও খাই অ আৰু এনেকুৱা থলুৱা খাদ্য আছে য'ত নেকি তুমি এ পুথি মাছবিলাক খুব সৰু সুৰা পুথি মাছ ধৰি শুকোৱা খুন্দি কিনি এই তাতে খুন্দিবলৈ লওঁতে যেনিবা কচু অকনমান দি অ কচুপাত, কচু ঠাৰি দি ফেলাই তেনেকে খুন্দি এটা বাঁহৰ চুঙাত ভৰাই সোপা মাৰি আহ এমাহ দুমাহৰ পাছত আমি সেইটোকো উলিয়াই খাব পাৰো সেইবিলাকো হয়তো আমাৰ থলুৱা খাদ্য কবলৈ গলে তাহানি যুগত আমি দেখিছিলো এ মানুহে ঘৰতে গাখীৰ থাকে চেনীৰ-চেনীতে নাথাকে চেনী নহ'লেও মানে পথাৰত এ এ কুঁহিয়াৰ খেতিৰ পৰা কুঁহিয়াৰ ৰস সানি পেলাই এ গাখীৰো থাকে থাকে যেতিয়া কুঁহিয়াৰও থাকে যেতিয়া কি কৰে আমি বৰা চাউল ভাজি তাতে কোমল চাউল আৰু কোমল-চাউল বুলি কয় বা বৰা ভাত এনেকে বনাই ফালে আমি গাখীৰে দি এ কিবা আপোনাৰ এইটো কি চেনি দি ধুনীয়াকৈ খোৱা আছিলে সেইবিলাকো থলুৱা খাদ্যৰ ওপৰত পৰিব
অ আপুনি এইটো কি নাম কৈছিলে যে হয়-হয় আপুনি কি নাম কৈছিলে সেই যোনটো বস্তু মানে আমি এই মাছটো গৈছিলে ন মাছটো আহ নদীৰ পৰা আনি শুকাই কিনে সেইটো আহ কি কয় কচুৰ আগালি দি অঁ ঠাৰি বিলাক দি মানে চুঙাৰ অ বাঁহৰ চুঙাত, বাঁহৰ চুঙাত হয়-হয় সেইটো
সেইটো হয় থলুৱা খাদ্যই হয় তাৰমানে ধৰা হওক এইটো আমি আহ সেইটোতো আমি-আমি জনাত এইটো নামচিং বুলি কয় এ নামসিং বুলি কোৱা হয় আৰু সেই নামচিংবিলাক আমি যেতিয়া বাৰিষা কালত পথাৰলৈ যাওঁ তেনে যেতিয়া এ কেতিয়াবা চব্জি যদি নথকা সময়ত অ সেইবিলাক অকনমান উলিয়াই লৈ অকনমান ভাজি কিনি মানে পিটিকা কৰি খাই খুব ভাল লাগে সেইটো হ'ল থলুৱা খাদ্য আমাৰ আৰু ক'বলৈ গলে থলুৱা খাদ্য বুলি ক'লে আমি আহ চিৰা-চিৰা চাউলৰ পৰা আহ নিজে বনাই কিনি চিৰা উলিয়াই, মুড়ি উলিয়াই তেনেকে গাখীৰ বা দৈ গাখীৰৰ লগত অ বনাই ধুনীয়াকে মানে খাই তেনেকাও আমি আগতে থলুৱা খাদ্যৰ
অ আৰু আমাৰ এটা বস্তু আছে মানে থলুৱা খাদ্য আহ খাদ্য সেইটোত যে আহে সেইটো যা সেইটো হ'ল আমাৰ লাটা পকা হয় না আৰু তাৰ বাবে জাপি পকা সেইবোৰ পকাৰ মাজত আমাৰ সেইবিলাক পাও পাই যাওঁ আৰু আমি থলুৱা খাদ্যত
থলুৱা খাদ্য বুলি ক'লে তাত আহ যেনেকে আমি এতিয়া ৱাইন চপত গৈ পেলায় ল মদ কিনি খাওঁ সেইটো আমি ঘৰতে বনাই আহ নিজে সাজ বনাই ৰহি বনাই তেনেকেও আমি খাইছিলোঁ তেতিয়া আমাৰ পইচা ইমান খৰচো নাছিলে কিন্তু সেইটো অনুপাতে আমি তাহানি যুগত যি সকলে থলুৱা খাদ্যৰ ওপৰত মানে নিজক
উ
এ ব্যৱহাৰ কৰিছিলে বা থলুৱা খাদ্য খাই নিজে জীৱন যাপন কৰিছিলে সেই সময়ত কিন্তু বেমাৰ আজাৰো বহুত কম দেখা গৈছিলে উ হোৱাই নাছিলে গতিকে আজিৰ দিনত মানুহে যিমানখিনি এ অ আহাৰ খাইছে মানে
হয় কেমিকেল বস্তুবোৰ চব খোৱা হৈছে সাৰ খাইছে হয় আগতে মানে এক এ আগতে মানে এনেকোৱা শাক পাচলিত মানে ঘৰতে মানে আহ কৰিলেও না খেতি কৰিলেও মানে এই আহ কি কয় গৰুৰ হাৰেদি চব হৈছিলে আজিকালিৰ নিচিনা এই ৰাসায়ানিক সাৰ আহ সাৰ বিলাক দিয়া নাছিলে সাৰ বিলাক যাৰ বাবে মানে আগতে একো হোৱা নাছিলে আজিকালি সেই বেমাৰ কিবা কিবি
বিভিন্ন ধৰণৰ বেমাৰ উৎপন্ন হৈ হৈছে গতিকে মই ভাবো আজিও আমি যদি শিক্ষিত হওঁ শিক্ষিত সমাজে থলুৱা খাদ্য খায় নিজৰ বা নিজৰ দেহাটো যদি শুদ্ধ বা অনিষ্ট নকৰাকে বা বেমাৰ আজাৰৰ পৰা বাচিবৰ কাৰণে এ তেওঁলোকে থলুৱা খাদ্য ব্যৱহাৰ কৰিলে কিন্তু বেছি দীৰ্ঘ জীৱী হোৱাত কিন্তু আহ অকণমান সকাহ হয় গতিকে সেই সময়ত আমি যেনেকে থলুৱা খাদ্য খায়ে জীৱন যাপন কৰিছিলোঁ তেতিয়া সেই সময়ৰ মানুহ বিলাকৰ দেহাত থকা বল বুদ্ধি সেইবিলাক বহুত বেছি আহ আছিল বা বহু
অ আৰু বহুত মানে কামো কৰিব পাৰিছিলে বহুত কাম কৰিব পাৰিছিল পথাৰত যিখিনি আহ কাম কৰে সেইবোৰক মানে চব কৰিব পাৰিছিলে এতিয়াতো নাই নোৱাৰে আগৰ তুলনাত আজিকালি ইমান পথাৰত এদিন গলে মানে বেমাৰ বা কিবা বিষ গা বিষ। ভৰি বিষ তেনেকুৱা হৈ যায় আগতে মানে একদম হোৱাই নাছিলে। একদম নেচাৰেল খাদ্য বা থলুৱা খাদ্য। খাইছিলে ন সেইকাৰণে একোৱেই হোৱা নাছিলে এদিন। এদিন মানে চাৰা এদিন কাম কৰিব পাৰিছিলে। পথাৰত খেতি খেতিয়ক বিলাকে খেতি কৰিছিলে পাৰিছিলে।
উম। ঠিক আছে আপুনি নিজৰ কিনতি সময়ক বা। মূল্যবান সময়ক মোক। থলুৱা খাদ্যৰ ওপৰত অকণমান বিশ্লেষণ কৰি যিখিনি জ্ঞান আগবঢ়াই দিলে তাৰ বাবে অশেষ। ধন্যবাদ থাকিল। আৰু এইখিনিতে মই আপোনাক কব বিচাৰিছো আপুনিও ব্যৱহাৰ কৰক। থলুৱা খাদ্য ময়ো ব ব্যৱহাৰ কৰিম বা সকলোৱে ব্যৱহাৰ কৰক। বা তেনেকে ৰীতি নীতি নিয়ম। ৰীতি নিয়ম ৰীতি নীতি নিয়ম বিলাককো চম্ভালি ৰাখক তেতিয়াহে, আমি থাকি জাতি থাকিব বা সংস্কৃতি থাকিব বা
হয়।
পৰজনমৰ বা ভৱিষ্যতে আহিব লগা যিখিনি মা মানৱ আছে তেওঁলোকো সেইখিনি খাদ্যয়ৰ ওপৰত জ্ঞান থাকক। তেনেকে এটা আশা ৰাখি আহিছো আজি নহলে থেংক ইউ সময় ধন্যবাদ হ